হেল্ল'।
অ।
হেল্ল' আছো এনে। তুমি?
অ মই এনে আছো। তুমি?
মাছো বাৰু মই এনে, পঢ়ি আছো। খবৰ ভাল? মই আছো দিয়া।
উম বাকী চাহ পানী খালা?
অহ চাহ খালো বাৰু। তুমি খালা নানা?
অ খালো খালো।
অহ। অ এতিয়াতো আমাৰ বিহু আহি আছে, কি আয়োজন দিছে?
বিহুৰ তেনেকুৱা বিশেষ আয়োজন বৰ্তমানলৈকেতো নাই যিহেতু বৰ্তমান তুমি বতৰতো দেখিছাই। হয় কেনেকুৱা গৰম আৰু এজাক বৰষুণতে যেন আমি বান পানীত ডুবিব লগা হয়, ত বৰ্তমান তেনেকুৱা আয়োজন নাই। তোমালোকৰ ফালে কেনেকুৱা আয়োজন?
আমাৰো বিশেষ একো নাই, একে দুইফালে। তোমালোকৰ ফালে যেনেকুৱা আমাৰ ফালে সনেকুৱাই হৈ গৈছে এতিয়া।
অ বৰ্তমানতো তোমাৰ এতিয়া চকুৰ সন্মুখত ক'ব গ'লে কাতি বিহু আহি আছে দিয়াচোন। অক
অ হয় হয়।
উম, পিছে কাতি বিহুক লৈ তোমাৰ অভিজ্ঞতা?
অভিজ্ঞতা কি হ'ব আৰু আমি গাঁৱত গ-গ'লে মানে দেখা পাও যে, অ, অ', গধূলি সময়ত, মানে, সেয়া আমি ধাননি পথাৰত ধা সেউজীয়া ধাননি পথাৰ হৈ থাকেতো। আৰু তাতে আমি চাকি বন্তি জ্বলাও। আৰু ঘৰত তুলসী-তুলসীৰ তলত আমি চাকি বন্তি জ্বলাও।
হয়, আৰু আমি এনেকুৱা কিছুমান, হয় আৰু আমি এনেকুৱা কিছুমান দৃশ্য দে খিবলৈ পাওঁ, বা সেই, সেই দৃশ্যৰ নিজে এটা ভুক্তভুগী যে, আমি তুলসীৰ তলত লতা শৰাই আগবঢ়াই আমি-আমি বহুত অ, লগ বান্ধৱী লগ হৈ আমি একেলগে সেই শৰাই আনিবলৈ যাওঁ ঘৰে ঘৰে, আৰু তাৰ ফলত আমি বিভিন্ন ধৰণৰ ফল-মূল আদি, বা প্ৰাসাদ নৈবদ্য আদি আমি আহ প্ৰত্যেক ঘৰত, মানে প্ৰতেক ঘৰে ৰখি থাকে আৰু প্ৰতিজন পৰিয়ালবৰ্গই ৰখি থাকে যে। যে কোনোবা এটা দল আহিব, দল আহি পেলাই আমাৰ এই নৈবদ্য মানে আমি, ভাঙিব পাৰিম ত' এনেকুৱা কিছুমান সেইবোৰ, যিবোৰ নিয়ম আছে আমাৰ অসমীয়া সমাজ কৃতিৰ সেই নিয়মবোৰ, হয়তো আমাক আকৰ্ষিত কৰে তাৰপিছত তোমাৰ আহিব, আম মাঘ বিহু যিটো নেকি আমাৰ, আহ মাঘ বিহু ভোগালী ভোগৰ উৎসৱ তোমাৰ, এয়া হয়তো তোমাৰ জা-জানুৱাৰী মাহত। ইংৰাজী বৰ ইংৰাজী নৱবৰ্ষৰ জানুৱাৰী মাহত উদযাপন কৰা হয়।
তাক লৈ আৰু আমাৰ, আব মাঘ বিহুতো আমি, আব, ভে-ভেলাঘৰ মেজি। যে জ্বলাও আমি তাৰে আগদিনাখন উৰুকাৰ দিনা আমি তাতে, ভোজ ভাত খাওঁ সকলোৱে লগ লাগি। বন্ধু-বান্ধৱী বা আন কৈ, অ, ঘৰৰ পৰিয়ালৰে হওক। অ', আমি ভোজ ভাত খাওঁ।
হয় এনে তোমাৰ মাঘ বিহুত। যে আমাৰ সকলোতকৈ অ জনপ্ৰিয় বুলি ক'লে মাঘ বিহুত আমাৰ পিঠা পনা আদি। তুমি এনে পিঠা পনা আদিৰ ওপৰত কেনেকুৱা তোমাৰ অভিজ্ঞতা।
অ -অ -অম পিঠা বনাওঁ দি মানে আমাৰ মাঘ বিহুৰ আহ কেইদিনমান আগতে আমাৰ নাৰিকল পিঠা অ নাৰিকলৰ লাৰু তিলৰ পিঠা তিলৰ লাৰু ঘিলা পিঠা আৰু বিভিন্ন ধৰণৰ অ পিঠা লাৰু এনেকৈ আৰম্ভ হৈ যায় আমাৰ বনোৱা অ তৈয়াৰ কৰোৱা মানে আৰম্ভ হৈ যায় - - নিজেও বনাই পাইছো মইও বা মাহতে বনাই থাকিলে, মই তাতে আগ ভাগ লওগে
অ তোমাৰ এনে প্ৰিয় হয় কোৱা কোৱা কোৱা অ মানে তোমাৰ এনে প্ৰিয় পিঠা কোনবিধ?
মই তিলৰ পিঠা ভাল পাওঁ।
অ আচ্ছা মই আকৌ হয় মই আকৌ তোমাৰ বিপৰীত না মই নাৰিকল নাৰিকল পিঠাই ভাল পাওঁ ম তিলটো মানে ইমান এটা খাব নোৱাৰো।
অ মই অৱশ্যে নাৰিকলতকৈ মই তিলটোহে বেছি ভাল পাওঁ।
অ আৰু তোমাৰ যদি ক'ব য মানে ঢেঁকী সিখিনি সময়ত আমি ঢেঁকীৰ শব্দ খুব শুনিবলৈ পাওঁ ঢেঁকীৰ শব্দ শুনিলেই যেন আমি আ আমাৰ যেন মাঘৰ বিহুৰ আ আগমনি ঘটা বুলি আমি ক'ব পাৰো ঠিক তেনেদৰে তুমি ঢেঁকী খুন্দি পাইছানে?
ঢেঁকী খুন্দি, অ মই এনে ঢেঁকী দি পোৱা নাই কিন্তু ঢেঁকীত যেতিয়া আমি চাউল খুন্দা যায় সেই ঠাইত মই সে কৰি পাইছো বানে মই কৰি পাইছো বাৰু সেই কামটো।
হয় মানে তুমি চালনী চালনীৰে চাউল জাৰি পাইছা আৰু।
তে
হয় হয় আৰু আমাৰ মাঘৰ বিহুত আমি খুব প্ৰায়ে দে মাঘৰ বিহুত আমি দেখিবলৈ পাওঁ যে উৰুকা আমাৰ আমাৰ ল'ৰাবিলাকেদি পিঠা পনাই দি ইমান গুৰুত্ব নিদিলেও তেওঁলোকে ভেলাঘৰ আদি টি প্ৰায় দুইমাহ একমাহ আগৰ পৰাই খেৰ খেৰ খেতি পথাৰত নাৰা কাট তিবলে যায় আ এটা ভেলাঘৰ নিৰ্মাণ কৰিবলে তো তোমাৰ তেনেকুৱা কিবা অভিজ্ঞত টা আছিলে নিজৰ বন্ধু বৰ্গসকলৰ লগত
মোৰ তেনেকুৱা কোনো অভিজ্ঞতা নাই যিহেতু মই সেইবোৰত ইমান এই কৰি নাথাকো এইবোৰ, অ ভেলাঘৰ মই বনাই পোৱা নাই আজিলে অ আৰু আৰু আমাৰ মাঘৰ বিহুত বা অ ব'হাগ বিহুতো হয় কিছুমান ঠাইত এইয়াম ভেলাঘৰ জ্বলোৱা বা সেনেকুৱা এ আমাক খেলা ধূলা বা সেনেকুৱা বিভিন্ন প্ৰতিযোগিতাও হয়। আমাৰ ইফালে হয়।
অ হয় সেইবোৰ সে হয় হয় সেইবোৰ প্ৰতিযোগিতা এইটো আমাক আমাৰ নিজৰ প্ৰতিভাবোৰ দেখুৱাবলৈ সক্ষম হয় যে আৰু মই ভাবো অকল বহাগ বিহু বুলি নহয় বহাগ বিহু মাঘ বিহু তথা কাতি বিহুটো পাৰিলে আমি এনেকুৱা ধৰণ কিছুমান খেল সংস্কৃতি কঢ়িয়াই তুলি আনিব লাগে যাতে আমাৰ গাওখনৰ বা বা যাতে আমাৰ গাঁওখনৰ ল'ৰা-ছোৱালীবোৰে কণ কণ ল'ৰা ছোৱালীবোৰে সেই খেলবোৰ আগব আগভাগ লৈ, নিজৰ প্ৰতিভাটো জানা হয়, যাতে। যাতে, মই কিহৰ বাবে, মই জীৱনটোত আগবাঢ়ি যাব পাৰোঁ। তেতিয়া, সহায় কৰে, সেইবোৰে।
আৰু অ'! এনে, বহাগ বিহু মানে, বহাগ বিহু তুমিহে, কৰি পাইছা নে নাই? মানে, বিহু নাচি পাইছা নে নাই?
অ'! তেতিয়া মই, গাঁৱত আছিলোঁ, ক্লাছ তোমাৰ, নাইনলৈকে। তেতিয়া, মই নাচিছিলোঁ। তাৰপিছত, যেতিয়া মই, নাইনৰ পৰা আঁ গুৱাহাটীত আহিব লগা হ'ল। তেতিয়া, তোমাৰ গুৱাহাটীত সেইবোৰ, নোহোৱা হৈ গৈছে। গুৱাহাটীত আমি দেখা নাপাওঁ যে, ঘৰে- ঘৰে বিহু দল যোৱা। ঘৰে-ঘৰে বিহু দল যোৱা। সেইবোৰ আমি, দেখিবলৈ না
সেইবোৰ বেছিকে প্ৰচলিত।
আৰু গাঁওবোৰত তোমাৰ, এইটো বস্তু ভাল লাগে! কোনোবা এজন নগ'লে, তাক একদম ঘৰলৈকে মাতি যায়। তাৰ ঘৰৰ ৰুমৰ ৰুমলৈকে সোমাই যায়। তাক, তাক একদম কাপোৰ পিন্ধে, ওলাই লৈ আহে।
হয়, হয়, হয়! আৰু মানে, বিভিন্ন প্ৰতিযোগি তাও হয়। এনেকুৱা, মুকলি বিহু প্ৰতিযোগিতা।
উম আৰু তোমাৰ, কেতিয়াবা এনে আৰু তোমাৰ এই, মা মাঘৰ বিহুত যে, মাছৰ বজাৰ হৈ যে, ৰাতিপুৱা। আমি তোমাৰ এনে, গোটেই বছৰটো আমি ৰাতিপুৱা নুঠিলেওঁ, আমি সিদিনা আকৌ, ৰাতিপুৱা উঠি মাছ-মাছ বজাৰ চাব যোৱা হেঁপাহটো, আকৌ বেলেগ।
হয়! সেইটো-সেইটো বেলেগে আছিল।
অ'! তুমি গৈ পাইছানে, তেনেকে?
হয়, গৈ পাইছোঁ আমাৰ ওচৰতে। এখন বজাৰ বহে, বহুত ডাঙৰকৈ হয়।
উম।
হয়, গৈ পাইছোঁ।
আৰু তোমাৰ মাঘৰ বিহুত এটা বস্তু দেখিবলৈ পোৱা যায়। বজাৰত সকলোকে ডাঙৰ মাছ এটাই থাকে। আৰু সেই ডাঙৰ মাছটো যোনে, যোনে মানে কিনে আৰু সেই সেই ক্ৰেতাজনক মানে সিদিনা নজনা মানুহ নাথাকে, সেই সেইজন যেন সকলোৰে মুখে মুখে প্ৰচলিত হৈ যায় যে, আজি বজাৰৰ ডাঙৰ মাছটো তেখেতে লৈ গ'ল মানে তেখেত ফেমাচ হৈ যায়, সিদিনা বিখ্যাত
হয়, হয়।
আৰু তুমি এনে বন্ধু বৰ্গৰ লগত কেতিয়াবা ভেলাঘৰত এনে এহ একেলগে মিলি উৰু গোটেই নিশা কটাই পাইছানে?
হয় হয় পাইছো পাইছো, আমাৰ ভোজ ভাত খোৱা হয় একেলগে আমাৰ আহ বিভিন্ন আমি ধেমালি কৰোঁ, কৰোঁ ৰাতিটো কটাওঁ আমি
হয় বা আমি কিছুমান এনেকুৱাও দেখিবলৈ পাওঁ, মানে মোৰে বন্ধুবৰ্গৰ মাজত হয়। আমি মানে আমি ভেলাঘৰটো দুদিন ৰাখো, মানে মানে এনেকুৱা কিছুমান আমাৰ উহ মানে মানে, আমাৰ ধাৰণা থাকে যে উৰুকাৰ দিনা আমি ঘৰতে খাম, যদি উৰুকাৰ দিনা খাব লাগে, আমি ঘৰতে খাম মা দেউতা হতৰ লগত, আমি উৰুকাৰ পিছদিনা উৰুকাৰ পিছদিনা অৰ্থাৎ মাঘৰ মাঘৰ এক তাৰিখে আমি, আমি লগা হলে ভেলাঘৰত খাম দে, কিন্তু সেইটো নিয়ম নহয় কিন্তু কিন্তু, কিন্তু মানে এইটো আমি নিজে কৰি লৈছো যাতে আমি যেতিয়া, এদিন আমি ঘৰৰ ঘৰ মানুহকেইাৰ লগত কটাব পাৰোঁ, এদিন আমি বন্ধু বৰ্গৰ লগত সেই ভেলাভূজিটোৰ ভিতৰত কটাব পাৰোঁ। তহ এনেকুৱা কিছুমান ভাল লাগে মানে, আমাৰ নিজৰখিনি মানসিক জ্ঞান বা আমাৰ নিজৰখিনি ধাৰণা তাৰ পিছত আহিল তোমাৰ ভোগালী বিহুৰ পিছত তোমাৰ আহিল, আৰু ভুগালী তোমাৰ এটা চেপটাৰ মানে, এটা আমি খুব কৰো আমাৰ কন কণ বা বহু কৰিছিলো সৰুতে, আমি পিঠা পনা আদি চুৰ কৰি খোৱা দেখা দেখিবলৈ পোৱা যায়। তাৰ ক্ষেত্ৰত তুমি কি কবা?
আহ তাৰ ক্ষেত্ৰত আৰু ক'ব আৰু মানে সেই আমাৰ সকলোৰে সেইটো অভিজ্ঞতা আছে। যে আহ পিঠা পনা চুৰ কৰি খোৱা লাৰু কৈ আৰু অভিজ্ঞতাটো সকলোৰে আছে। তাকে আৰু মই ক'বলগীয়া বেলেগ একো নাই।
হয়, তাৰপিছত তোমাৰ আহিল তোমাৰ ভোগালী বিহু গ'ল, কাতি বিহু গ'ল, তাৰপিছত তোমাৰ আহ এপ্ৰিল আহ ইংৰাজী ইংৰাজী বৰ্ষৰ এপ্ৰিল মাহত তোমাৰ আহ আহিল আমাৰ ৰঙালী বিহু সকলোৰে মৰমৰ ৰঙালী বিহু, ৰঙালী বিহুত তোমাৰ এনে তুমি যিহেতু এজনী ছোৱালী তোমাৰ নাচনী হোৱা বা ন উম, বিহুত নাচা অভিজ্ঞতা আছেনে?
মানে আছে, আছে আমাৰ আৰু মানে ৰঙালী বিহুটোতো আমি অসমীয়া নৱবৰ্ষ নৱবৰ্ষৰ বৰ্ষ আৰম্ভণিৰ যিটো মাহ সেইটো আমি ব'হাগ বিহুতটো আমাৰ তেনেকুৱা পালন কৰা হয় আৰু ব'হাগ বিহুটো মানে অ' প্ৰধানত তোৰ অহ' বিহুৰ নাচ, বিহু নাচ, বিহুৰ সাজযোৰ পিন্ধি সেইটো এইটা মানে কপৌ ফুল, কুলি মাত সেইবোৰে প্ৰধান।
হয়, আৰু ব'হাগ বিহু বুলি ক'লে আমাৰ যিহেতু আমাৰ বিশেষ আকৰ্ষণ আগতে আমাৰ সকলোৰে মৰমৰ অসমৰ সতটা অসমৰ জনপ্ৰিয় জনকণ্ঠ বুলি ক'লে যেনে এতিয়া আমাৰ জুবিন গাৰ্গ বৰ্তমান হেইটো বৰ্তমান তুমি এইবাৰ বিহুত আৰু আৰু জুবিন দা থকা বিহুৰ মাজত কিবা তুমি পাৰ্থক্য পাইছানে?
আহ, প্ৰ প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমি সেইটো নোপোৱা নাই কাৰণ আগতে জুবিন গাৰ্গ বুলি ক'লে আমাৰ গোটেই ৰজন জনাই আছিল গোটেই অঞ্চলটো। যে জুবিন গাৰ্গ আহিব আৰু আমাৰ যিহেতুকে জুবিন গাৰ্গ মই হিয়াৰ আমুঠো।
হয়।
আৰু এইবাৰ বিহুটো জুবিন গাৰ্গ বিহিন বিহু বৰ উকা উকা লাগিছে এইবাৰ।
হয়, হয় আৰু কিন্তু কি কৰিবা এই প্ৰত্যেকটো বহাগত আমি এনেকে বহাগ লৈ যায় আৰু সেই বহাগ উৎসৱৰ মাজতে আমি আমাৰ মৰমৰ সত্তা জুবিন গাৰ্গক আমি জীয়াই ৰাখ ৰাখিব লাগিব কিয়নো বহাগ বিহু বুলি ক'লেই জুবিন গাৰ্গ। বাৰু যি নহওক এইবাৰ গৰিমা বৌৱে বহুতখিনি অৱদান আগবঢ়াইছে আমাৰ ঠায়ে ঠায়ে গৈ বিহুত আমাৰ জুবিন দাক জীয়াই ৰাখিছে প্ৰত্যেকটো মঞ্চত জুবিন দাক আমি জীয়াই ৰাখিবলৈ সক্ষম হৈছো আৰু তোমাৰ এটা নতুনক এটা ব্ৰেণ্ড ওলাইছে শুনিছা চাগে যন্ত্ৰ ব্ৰেণ্ড।
নাই মই মোৰ পোৱা নাই কবা নেকি অলপমান হা? হয় নাই, নাই কওকচোন
তোমাৰ নতুনকে এটা ব্ৰেণ্ড ওলাইছে যন্ত্ৰ ব্ৰেণ্ড মানে যন্ত্ৰ ব্ৰেণ্ডটো তোমাৰ স্পেচিয়েলি তোমাৰ জুবিন দাৰ কাৰণে ওলাইছে। আৰু সেই ব্ৰেণ্ডটোৱে প্ৰায় জুবিনদাৰ জুবিনদাৰ গীত মাত প্ৰদৰ্শন কৰি জুবিন দাক এটা ভাল মানে এটা ভাল শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যেকখন মঞ্চক। আৰু তেখেত তেখেত এতিয়া তেখেতলোক এতিয়া অসমৰ চুকে কোনে জনপ্ৰিয়।
হোম
ত' ত' এই তিনিটা বিহুৰ ভিতৰত তোমাৰ কোনটো বিহু খুবেই প্ৰিয়?
মোৰ আহ বহাগ বিহুটোৱে ক'ব গ'লে আটাইতক প্ৰিয় তে হ
বাৰু যি নহওঁক আমি আমাৰ তিনিটা বিহুকে জীয়াই ৰাখিব লাগিব অসমীয়া হিচাপে আমাৰ বিহুত গোটোৱেই এটা পৰিচয়, আৰু মই ভাবোঁ যে অসম বিহুতটো অকল অসমীয়াৰ নহয় বিহুতো সকলোৰে অসমত থকা অস সকলোৰে বিহুটো,
হয় হয় হয়।
বাৰু ভাল লাগিলে আজি তোমাৰ লগত বহুতখিনি বিহুৰ কথা পাতি। বহুখিনি শিকিলোঁ দিয়া বাৰু ঠিক আছে ধন্যবাদ।